অ মনচা।
হেল্ল'?
হেল্ল'।
কি কৰি আছা?
এনেই বহি আছো। তুমি?
অ, মইও এনে বহি আছিলো অকমান মে এইটো কি বুলি কয় মবাইলতে অলপ ষ্টৰেজটো ফুল হল অকমান খালী কৰি আছিল ফটোবোৰ দিলিট কৰি কৰি। ভিডিঅ'বিলাক আগৰ পুৰণা পুৰণা।
খবৰ দিয়া অলপ ইমান ভাল। ইমান ভাল নহয় খবৰ বেয়া গা বোৰ ভাল নাই বেমাৰ।
আচ্ছা কি হৈছে তোমাৰ?
একদম মানে কিডনীৰ পাঠৰ হৈছে
অপাৰেচন অপ অপাৰেচন এটা কৰিব লাগে। বহুত দিন হ'ল চাৰি মাহৰ পৰা পেট বিষাই কি হৈছে নাজানোঁ আৰু। ভাত খাব মন নাযায় পেট বিষ তেনেকা হৈছিলে, আৰু সৰু-সৰু মেডিকেল গৈ
ডাঙৰ দেখোন। অ, গমেই নাপাওঁ। মই-মই ভাবিছোঁ ঠিকে থাকে আছা সেইকাৰণে ফোন চোন কৰা নাই এতিয়া বিজি হৈ আছিলোঁ যে বহুত
এ মল মানে সৰু-সৰু মেডিকেলত গৈ আছোঁ মই ভাবিলোঁ দেখাইছে ভাত বোৰ টাইমত নোপোৱাৰ কাৰণে হ'ব পাৰে। তেনেকাে ভাবিলোঁ।
অ', সেইটোয়ে তেনেকয়ে হয় প্ৰথমতে ন, তোমাৰ ধৰিব নোৱাৰি নহয় পতককে।
তিনিমাহ মান যেনেকে হ'ল অলপ ভাল হোৱা যেন লাগে, তাৰ পিছত দৰৱ খোৱাৰ পিছত আৰু দৰৱতটো খোৱা সেষ খোৱাৰ পিছত আৰু তেনেকে বিঠাব ধৰে। আৰু ভাবিলোঁ এনেকুৱা হৈ থাকিলেতো নহব, সেইকাৰণে এতিয়া আহ দুদিনমান হ'ল লখিমপুৰ গৈ আহিলোঁ, লখিমপুৰ আৰু অলপ ডাঙৰ মেডিকেল গৈ আহিলোঁ
অ'।
ডাঙৰ মেডিকেল গৈ কিনে অলপ ভালকে দেখা আহিলোঁ অলপ এতিয়া কৈছে কিডনী পাথৰ হৈছে।
আচ্ছা এতিয়া অপাৰচনতটো কৰিবই লাগিব ন, অপাৰেচন নকৰিলে নহ'লেতো এতিয়া পাঠৰ কেইটা আঁতৰাব নোৱাৰি।
হয়, হয় অলপ কিমান উ ডাঙৰ এম এমৰ হৈ আছে মানে, পাথৰটো মানে অলপ বাহি
অ', মানে তোমাৰ হেৰি হল ন, তোমাৰ বহুত দিন হৈ গুচি গ'ল যে এইটো বাঢ়ি-বাঢ়ি গ গোচি গল তুমি গম নাপালা কথাটো। অ', এতি এতিয়া তোমাৰ ডেট কেতিয়া দিছে?
ডটটো এই অহা মাহৰ আঠাইছ তাৰিখে আছে।
আচ্ছা তেতিয়া‌হলে পইচা পাতি, মানে এইটো হেৰি চৰকাৰী নে বেছ ৰকাৰী? পইচা পাতিটো লাগিবই অপাৰচন কৰোতে?
হয়-হয়, এতিয়া গমেন্ট এতিয়া গভমেন্টতে আছে। কিন্তু এতিয়া গভমেন্টত অপাৰচনটো নকৰে বোলে, অলপ দেৰি হ'ব বোলে সেইকাৰণে মানে সেইকাৰণে প্ৰাইভেটতে কৰিম ভাবিছোঁ নহলে দেৰি হৈ যাবতো।
অ', গভৰ্ণমেণ্টততো সেইয়ে ন, প্ৰাইভটতো পইচা দিলে তেওঁলে গুৰুত্ব দিব অকণমান। পইচাটো অলপ বেছি গতিকে যাব যেনিবা, হ'লেও মানে স্বাস্থ্যটো অ', স্বাস্থ্যটোৰ ওপৰততো কট গুৰুত্ব দিব লাগিবই, যি নহওঁক।
হয়-হয়-হয়, পইচাটো অলপ বেছিকে পইচাটো অলপ বেছিকে যাব বোলে হেকাৰনে পইচাৰ মাথাটো মাৰি আছোঁ পইচা ধাৰত-ধাৰত অলপ খুজিম বুলি মানে বহুতক ফোন কৰিলোঁ। এতিয়া ফোন চুনু বহুতে উঠাইছে হলেও পইচাৰ প্ৰব্লেম পইচা নাই বুলি কৈছে, এতিয়া বুল আ আঠাইচ‌ তাৰিখে আছে অপাৰচন, এতিয়া কি ক'ম পইচাৰ প্ৰব্লেম হৈ আছে যে।
অ', তুমি এনেকুৱা তোমাৰ হেৰি কাৰ্ড আছেনে নাই আয়ুস্মান কাৰ্ড? এনেকে থাকে নহয় মানে মেডিকেলত কিবা দুই লাখ টকা লেকে সাহাৰ্য থাকে ন, অ', অ', প্ৰাইভেট প্ৰাইভেট হেৰী মেডিকেল হস্পিটেল বিলাকত এইটো কাম নকৰিবা চাগে ডেই মই ইমান জনা মতে। এইটো গভাৰমেণ্টৰ হস্পিতেলতহে কাম কৰিব নেকি?
হয়-হয়, প্ৰাইভেত প্ৰাইভেটত কৰিম ভাবি গমেন্টতে কৰিম ভাবিছিলোঁ কিন্তু গমেন্টত অল দেৰি লাগিব কাৰে
অ', তে সোনকালে যিমান পাৰা প্ৰাইভেট কৰা তোমাৰ যদি বেছি পইচা প্ৰব্লেম আছে দুটক মানৰ সহায় মই কৰিব পাৰিম। কিন্তু মোক পাছত দৰকাৰ হলে, তুমি ঘূৰাই দিব লাগিব সময়মতে এতিয়াই নালাগে মানে তোমাৰ তুমি অলপ সুস্থ সবল হৈ, অলপ যদি কিবা কৰিব পৰা হবা।
হয়-হয়, সেইটোৱে মানে অলপ অলপ সহায় বিচাৰি মই তোমাক ফোন কৰি ভাবিছিলোঁ। তুমি ফোনটো কৰিলা মোক ভালেই হ'ল, মই অলপ টেনশচনতো আছিলোঁ যে। এইফালে গা বেয়া, এইফালে গা বয়া এফালে পইচাৰ প্ৰব্লেম। এতিয়া ঘৰত-ঘৰত অ' ঘৰত মা দেউতাৰো আমাৰো ঘৰ বহুত মিডিল ক্লাছ মানুহ আমি ঘৰৰ হা জিৰা পাতি কৰি চলি থকা মানুহ যে। সেইকাৰণে মানে অলপ পইচাৰ প্ৰব্লেম হৈ আছিলে ফোনৰ কাৰণে, তোমাক এতিয়া ফোন কৰিম ভাবিছিলোঁ। তুমি ফোন কৰিলা ভালেই হ'ল। এতিয়া অলপ তুমিও হেল্প কৰি দিবা বুলি মই আশা ৰাখিলোঁ।
অ', সেইটোৱে মই অকমান তোমাৰ লগ আৰু লগৰে লগৰক হেল্প নকৰিলে কি হ'ব? মইতো শুনি বহুত বেয়া লাগিছে ন ইমান দিন হয় খবৰ নাই আজি খবৰতো লৱলে ফোন কৰিলোঁ তোমাৰ এইয়া অৱস্থা। মোৰো মানে গা চা বিলাক অলপ ভাল নাছিলে, ঘৰতো চবৰে বেমাৰ মানে জ্বৰ পানী লগা এইবিলাকতো হৈয়ে থাকে, বতৰো বেয়া। গৰমৰ দিনত কি আৰু যাব লগালগ কেতিয়াবা ঠাণ্ডা হয়, বৰষুণ দিয়ে লগালগ গৰম হয় তে গা চবৰে বেয়া।
হয়-হয়। সেইকাৰণে অলপ হেল্প কৰিবা বুলি আশা ৰাখিলোঁ, বেছি নহলেওঁ অ', তুমি অলপ পোন্ধৰ হাজাৰ মান দিব পাৰিলে বহুত
অ', হ'ব বাৰু চিন্তা নকৰিবা মই কিবা এটা মই মিলাম।
মই তোমাক- মই তোমাক অলপ টাইমত ঘূৰাই দিম তুমি অলপ, মই অলপ সুস্থ হৈ লওঁ, অপাৰেচনটো কৰি লওঁ ভাবিছোঁ।
ভালকে মানে তুমি অলপ সুস্থ সবল হৈলোৱা আৰু আজিকালি কি বুজিছা নে? তোমাৰ মোৰ এইটো কৰোণা ভেকচিন যে দিছিলে?
হয়- হয়।
কৰোণা আহোতেই তেতিয়া ভেকচিন লোৱা পাছতেই মানুহবিলাকৰ মানে প্ৰায়বিলাকৰ মানে গা বিলাক বহুত দুৰ্বল আৰু বেমাৰ আজাৰ হৈছে এনেকুৱা নিচনা লাগিছে মোক।
হয়-হয়, মই সেইটোয়ে ভাবি আছিলোঁ, মা- দেউতাকৰ লগত মা -দেউতাৰ লগত এইবোৰ কথাতে পাতি আছিলোঁ। যেতিয়াৰ পৰা কৰোনা ভেকচিন লগোৱা হ'ল, তেতিয়া পৰা মানুহৰ গা বোৰ অলপো সুস্থ নোহোৱা হ'ল, অলপ -অলপতে বেমাৰ হয়।
হাৰৰ গোটেই দুৰ্বলতাৰ পা ধৰি লৈ হাৰ্ট এটেকটো বহুত আগ- আগতকে কিমান বাঢ়ি গ'ল দেখিছ খিছা নাই তুমি? চবতে হাৰ্ট এটেক আৰু লগতে প্ৰেছাৰ আ উৎস ৰক্ত চাপটো বহুত বাঢ়ি আমাৰ মানে নিজৰ পৰিয়ালৰ মতে হৈছে মানে বহুতৰ। আমাৰ গাঁৱতে এজন মানুহ এজন ঢুকাই থাকিলে মানে একদম কাম কৰি থকা ডেকা ল'ৰা।
হয়-হয়।
প্ৰেছাৰ ষ্ট'কৰ অপাৰেচন কৰিলে তাৰপা ঢুকাই থাকিলে নহয়।
হয়- হয়, আজিকালি সেইবোৰ ঘটনা বহুত হ'ব লৈছে।
উম, ছুগাৰ, প্ৰেছাৰ মানে একদম ডায়বেটিছ।
উম, সেই আমাৰো ঘৰত দেউতা প্ৰেচাৰ।
অ', ভালকে তুমি যত্ন ভালকেটো যত্ন ল'ব লাগিব, প্ৰেছাৰ পিল সময়মতে খাব লাগিব নহ'লে লগ কৰিবলেটো বহুত দিগদাৰ হয় গম পোৱা নহয়, তাতে তোমাৰো সেয়া অৱস্থা আৰু।
সেইটোয়ে মোৰ কিডনী পাথৰ হোৱা এতিয়া ছমাহৰ পৰা পেট বিষত থাকিব পৰা নাছিলোঁ। মই ভাবিলো এই ভাতবোৰ টাইমত নোখোৱা কাৰণে এইবোৰ হৈছে চাগে। ভাবিলোঁ, এতিয়া হ সৰু- সৰু মেডিকেলত গ'লো, তাত কয় তাতো তেনেকুৱা কথা কয় গেছ হৈছে চাগে এনেকাবোৰ কয়, দৰৱ দিয়ে, সেইবোৰ দৰৱ খালো অলপ দিন ভাল হয়, তাৰপিছত আৰু হৈ যায়। এটা লাষ্টত উপায় নাপালো, বিষত থাকিব নোৱাৰা হ'লো। আৰু অলপ ডাঙৰ মেডিকেলত গৈ দেখালো। এতিয়াই ৰিপৰ্টটো ওলাইছে অ', এনেকুৱা হৈছে কে পাথৰ হৈছে, সেইকাৰণে সোনকালে
ডাঙৰ মেডিকেলত সোনকালে ভাল কিবা এটা, আজি কালি মানে ধৰিব নোৱাৰি ক'ৰ পৰা কি হৈ যায় অকমান সৰু বস্তু এটাৰ পৰা বহুত ডাঙৰ বেমাৰ হৈ যায় গে আজিকালি মানুহৰ বুইচানে।
হয়-হয়, এতিয়া ফটককে এ
মানে জ্বৰ চ্বৰ হ'লে টাইফইড এইবিলাক কিবা দিছেন্ত্ৰি, কলেৰা এইবিলাকো হৈ গুচি যায় এনেকুৱা হৈছে।
হয়, এতিয়া ফটককে এতিয়া আ আঠাইছ তাৰিখৰ ভিতৰত অপাৰচনটো কৰিব কৈছে, নহ'লে বস্তুটো বহুত ডাঙৰ হৈ গ'ল বুলি কৈ আছে পাথৰ।
সেইকাৰণে পইচাৰ প্ৰব্লেমৰ কাৰণে ত' পইচা প্ৰব্লেমৰ কাৰণে তোমাক
কল কৰিম ভাবিছিলো তুমি কৰিলা এতিয়া তুমিও অলপ হেল্প কৰিবা বুলি আশা ৰাখিলো।
এ মইতো কৈছোৱেই ন তোমাৰ, মই তোমাৰ বেছি চিন্তা নকৰিবা মই যিমান পাৰোঁ দিম আৰু মানে। মওঁতো ইমান মানে ধনী মানুহ নহয় ন। যিকণ সহায় পাৰোঁ কৰিম। অ', মানে কি লগৰে লগৰক সহায় নকৰিলে কোনে কৰিব আজিকালি মানুহ মানুহ বিলাকে কাকো চিনিয়ে নোপোৱা হ'ল, পইচাৰ ক্ষেত্ৰতো বাদেই দিয়া আৰু।
হ হয়-হয়, তুমি কোৱা কথাটো হয়। সেইয়া তুমি অলপ হেল্প কৰিবা, মোৰো ইমান যেতিয়ালৈকে গা ছমাহ মানৰ পৰা হৈছে, গা বোৰ অলপো ভাল নহয়। ফালে দেউতাৰ প্ৰেচাৰ, মাৰো হাই প্ৰেছাৰ, দেউতাৰো প্ৰেচাৰ।
ইমান প্ৰব্লেম দেখি মানে ভালকে ট্ৰিটমেন্ট কৰাবা দেই মা দেউতাহতো মানে তোমাৰ ৰেগুলাৰ দৰৱ পাতি ৰেগুলাৰ খাবলে ক'বা নহ'লে মানে এদিন দুদিন এৰিলেই বোলে পেচাৰটো এনেকুৱা বস্তু বহুত ষ্টক হৈ যায়, নহ'লে বহুত হাই বাঢ়ি যায় মানে মানুহজন উঠিব নোৱাৰা হৈ যায় এনেকুৱা হৈ যায়।
হয়-হয়, এতিয়া ৰেগুলাৰ দেউতাই মা দেউতাই ৰেগুলাৰে দৰৱ খায়
অ', এতিয়া তুমি কিবা কিবি খাইছানে নাই মানে ভাত পানী কিবা জোছ।
মই পেটটো বেছি বিষাই, অলপ বেছি কিবা খালে পেটতটো বিষাই যায়, সেইকাৰনে অলপ ভাত খাইছিলোঁ অলপ মানে তিমি অলপ।
মানে হেৰিকে খাব পাৰা অলপ পনীয়া টাইপৰ বনাই খিচিৰি নিচিনাকে বইল কৰি পেলাই।
অ, হয় তেনেকেকে পনীয়া খিচি টাইপৰ বনাই অলপ খালোঁ। বেছি নহয় অলপ খালোঁ খাবলৈও মন নাযায় আৰু বেছ বেছিখে অলপ বেছি খালে পেট বিষাই থাকিব নোৱাৰা হৈ যায়।
এটোৱে ন'এতিয়া কথাটো।
হয়।
আৰু তে হ'লে। আৰু তুমি যেতিয়া ফোন কৰিবা
উম, তোমাৰটো তোমাৰ গা চব ভালে আছে নহয় গা বোৰ?
ভালে আছোঁ বাৰু মানে এনেই এনে সৰু সুৰা বেমাৰ বোৰ হৈ আছে আওঁ। বতৰৰ সলনি কাৰণে পানী লগা, চৰ্দি, তোমাৰ কাহ, জ্বৰ এইবিলাক এনেকে মেডিচিন তেডি খাইছোঁ বেজি- চেজি লৈছোঁ এনেকে ঠিক হৈছে গে। তাতে এতিয়া আৰু পথাৰৰ দিন নহয় এই কেইদিন। পা বোকা পানীতোলে আনিব লগা হ'ব যে। গ'লেও নহ'ব ন' নহ'লে আমাৰ ধান খেতি নকৰিলে আমাৰ খোৱা বোৱাটো কোনে কি হ'বগে মানে। মানে সেইটোৱে উপায় নাইকিয়া এদিন কষ্ট কৰাৰ দিন।
হয়-হয় আমাৰতো এবাৰ খেতি কৰোৱা নহলেই মোৰ এনে বেমাৰ দেউতাৰ প্ৰেচাৰ ৰ'দত ওলাব নোৱাৰে মা প্ৰেছাৰ
হেৰি খেতিটো আৰহিলে দিব পাৰিলহেতেন ন' কাৰোবাক।
হয় মাটিও কম যে আজি- আজিকালি আদি কৰিবলে ইমান নিবিচাৰে।
অ, সেইটো হয় আজি কালি মানে খেতি মানে কৰিবলে মানুহ আজিকালি চব মানে টাৱনীয়া টাইপ খুৱাবলে লৈছিলে আগতে প্ৰতি ঘৰতে থাকেই পথাৰ গৰু- চৰু আজিকালি গৰু নাইকিয়া গম পাইছাঁ নাই অকল গাখীৰ থাকিবলে কাৰোবাক- কাৰোবাক ঘৰত অকল গাই গৰু থাকে গাখীৰ খাবলে গে। এনে গৰু নাই কিয়া উম, কি ক'বা আৰু মানুহ বিলাকে চব মানে টাউনীয়াফালে পৰি হেৰী টাৱনীয়া মানুহৰ নিচিনাকে আও জীৱন-যাপনৰ কাৰণে তেওঁলোকে স্থিতি চলাইছে আৰু। আৰু কেইবছৰ মানৰ পাছত নিজৰ সংস্কৃতিয়ে পাহৰি যাব চব নীতি-নিয়ম বিলাকতো ভংগ কৰিছেই ন' আজিকালি কোনোনো ইমান বেছি নীতি নিয়ম মানে।
হয়-হয়।
বিহু এই পূজা এইবিলাকতো আৰু তোমাৰ মানো আজিকালি মনেই নোযোৱা হ'ল।
হয়-হয় সেইটোৱে তোমাক তুমি মোৰো অপাৰেচন আঠাইশ তাৰিখ মানত আছে তুমি অলপ হেল্প কৰিবা বুলি হেল্প কৰি দিবা অলপ পইচাৰ হয় -হয় মোক তোমাক ফোন কৰিম মই অলপ পইচা হেল্প কৰি দিবা।
মেডিকেল লল্লৈ যাম বাৰু এপাক তুমি যদি দুই, তিনদিনটো ৰখাবই ন' অপাৰেচনত। একেদিনাইটো আহিবলৈ নিদিয়ে তোমাৰটো এসপ্তাহ মানৰ ওচৰা -ওচৰি ৰখাব চাগে তেতিয়া মই খবৰ ল'বলৈ যাম বাৰু তাৰ আগত তোমাক